হেল্ল'
শুনা পাইছা?
হেল্ল'
হেল্ল' শুনা পাইছোঁ অঁ নমস্কাৰ কি কৰি আছা?
শুব সন্ধিয়া শুব সন্ধিয়া
অঁ শুভ সন্ধিয়া
অ কি কৰি আছা তুমি?
মই আছোঁ এনেই তুমি?
মই এতিয়া প্ৰশ্নোত্তৰ বনাই আছিলো ছাত্ৰ ছাত্ৰীৰ কাৰণে।
হয় হয় অঁ
এনে ক্লাছত কিবা কিবি অ সৰু সৰু টেষ্ট লৈ থাকিব লাগে
তাকে তেতিয়াহে ষ্টুডেণ্টখিনি এক্টিভ হৈ থাকিব ন? আৰু সিহঁতৰ জ্ঞানখিনিও বাঢ়ি থাকিব।
অ সেইটোৱে, মানে মানে আহ চাহ। এতিয়ালৈকে খোৱা নাই, মই ভাবিছো মানে আজি নাখাওঁ চাহ। ইমান গৰম দিছে আজি নেম্বু সৰ্বতে খাইছো।
অঁ। অঁ তাকেই বহুত গৰম পৰিছে আজি।।
কালিও গৰম দিছিল, আজিও কালিটো মই ওলাই গৈছিলো বাহিৰত। তলপ বাপৰে ইমান বেয়া হৈছে। অৱস্থা মই।
বহুত গৰম পৰিছে হয়।
আৰু কি কম।
মানে এতিয়া গছ গছনিবোৰ নাইকিয়া হৈছেতো ত, গোলকীয় উত্তাপ বহুত বি। বৃদ্ধি পাইছে, সেইকাৰণে মানে গৰমটো বহুত বেছি হৈ গৈছে।
এইটোতো মানে দিনে দিনে প্ৰতি বছৰ উম লাগে যেন কম। হ'ব বুলিও বাট। সেইটো দেখোন বেছিয়ে হৈ গৈ আছে।
তাকে গছ গছনিবোৰ নাইকিয়া হৈছে যে। ৰাস্তা ঘাটবোৰ অট্টালিকাসমূহ বেছি হৈছে।
উম। মানুহে মানে মই য'ত থাকো তাতত। মানে মানুহে নিজা নিজা ঘৰৰ অলপ খিনি জাগাতো যদি গছ। চিনি আছে এইটোও আঁতৰি পেলাই তাতেও ঘৰ বনাই দি আছে।
চহৰীয়া এলেকাত থাকে চাগে আপুনি।
য'তে দেখো ততেই এই ডাঙৰ ডাঙৰ অট্টালিকা।
আপোনাৰ টাউনত থাকে নে চহৰত থাকে? নে গাঁৱলীয়া চহৰে হয় অ। সেইকাৰণে সেই সেইবোৰ জেগাতেতো বহুত গৰম পৰে। কাৰণ গছ গছনিৰ পৰিমাণ বহুত কম থাকে ন, সেইকাৰণে গৰম। গৰমটো অলপ বেছিকে পোৱা যায়।
উম।
আৰু যিমান যে যান বাহন বা উ বাঢ়ি গৈ। আজিকালি অ সেইটোৱে। প্ৰতিখন ঘৰতে আজিকালি এখন এখন গাড়ী হৈ গৈছে ন। ত' সেইকাৰণে মানে প্ৰদূষণো বহুত বেছি হৈ গৈছে। লগতে অ গোলকীয় উত্তাপো বৃদ্ধি পাই গৈছে। গৰমটো বহুত বেছি হৈ গৈছে।
আম আমাৰ ইয়াতেতো আ এজন মানুহৰ ঘৰত। এটা যদি গাড়ী হলে হয় তাতে প্ৰতিজনে। জনে গাড়ী লৈ আছে। দৰকাৰ নাই তথাপিও প্ৰতিজনেজনে গাড়ী।
গাড়ী হয়।
দিগদাৰি হৈ থাকে।
প্ৰদূষণ বহুত বাঢ়িছে সেইটো কাৰণে। প্ৰয়োজন নহ'লেও তেনেকৈ গাড়ী লৈ থাকে।
ৰাস্তা ঘাট যি গৰম হৈ গৈছে গাড়ীৰ এই ইঞ্জিনৰ গৰমত। ৰাস্তাৰ গৰম বহুত বেয়া অৱস্থা।
অ সেইটোৱে।
তুমি ক'ত চহৰত থাকানে?
নহয় নহয় মই গাঁৱতে থাকোঁ'
তাতেতো অলপ ভাল আছে চাগে।
চহৰত কেতো অলপ গছ গছনি আছেই সেইকাৰণে মানে গৰমটো অলপ হ'লেও কম। পোৱা যায় তথাপিতো আছে গৰমটো মানে আজিকালি গাঁওবোৰত। তো ইমান গছবোৰ কাটি পেলাইছে ন আজিকালি চহৰিকৰণ হৈ গৈছে এতিয়া নগৰলে। পৰিৱৰ্তিত হ'বলৈ গৈ আছে ন।
অ ধীৰে ধীৰেতো গোটেই কেইটা এনেকাই হৈ যাব।
গছ গছনিবোৰো তেনেকেই কাটিছে। ঘৰ বনাইছে আৰু পুখুৰীবোৰ তেনেকৈ পুতি পেলাইছে। আজিকালি সেইবোৰে আৰু গাঁওবোৰতো তেনেকেই চহৰ। চহৰ টাইপেই হৈ গৈছে প্ৰায়ে।
উম আমাৰ আমি। ইয়াতে মানে সেউজ কৰাটো দেখাই নাপাওঁ।
তাকে গাঁৱত মানে সেইটোৱে অলপমানৰে সুবিধা আৰু চহৰতকৈ অলপ সুবিধা চহৰত। তাতকে অলপমান গছ ইয়াত বেছিকে থাকে আৰু।
উম।
তাকে
ইয়াতে মানে আমাৰ চহৰৰ মানুহে মানে গছ গছনি ৰোপনটো কৰিব লাগিব ন। নহলে এলোকে উ্তামটোতো কম নহব কিন্তু কথা হ'ল যে। গছ ৰোপণ কৰিব ক'ত? চহৰত দেখোন জেগাই নাই ঠায়ে নাই কতো মানুহে মানুহে যদি নিজৰ ঘৰে ঘৰে অলপ বুজি পেলাই মানে নিজৰ ঘৰতে অলপ অলপ কৰি গছ ৰোপন কৰে। তেন্তে বস্তুটো
অলপ কমিব অহ তাকেই।
সেইটো আমি নিজে চেষ্টা কৰিব লাগিব আমি যদি নিজে কৰো। কিবা আমাক চাই যদি কোনোবাই কৰে। নিজৰ পৰাই এইটো আৰম্ভণি কৰিব লাগিব।
উম সেইটোৱে।
মইটো মোৰ ঘৰত গছ গছনি লগাই ৰাখিছো। ইমান ডাঙৰ এও নহয় মানে সৰু সৰু আৰু অ চাদ আছে যে। ছাদতো সৰু সৰু ইমান ডাঙৰ ডাঙৰ গছ গছটো লগাব নোৱাৰোঁ ছাদত। সৰু সৰু লগাই ৰাখিছো।
উম উম সেইক ভালে আৰু।
আৰু মই এ ইয়াত ত দেখা পাইছিলো যে এচি এয়াৰ কণ্ডিশনৰ মানুহে যিমান ব্যৱহাৰ কৰে তাৰ পৰা যে নিৰ্গত এই বায়ু কাৰ্বন ক্লৰফল' কাৰ্বন যে এইটো গোলকীয়ত্তম বাৰী মৰাই থাকে। কিন্তু উপায়ে নাই উম। আমাৰ ইয়াতে মানে ফেন যে ফেনৰ বতাহৰ দেখি কামে নাই। মানে গাত নালাগে যে কিবা চলি আছে যেন গমেই নাপাওঁ।
গৰমটো ইমান বেছি হৈ হৈছে যে
এইকাৰণে মানুহে উপায় নাইকিয়া হৈ এচি লগাই থাকে।
উম সেইটোৱে আৰু আৰু এচিপা তাৰ পিছত আৰু বছি। বেছিহে গৰম হৈ যায়গে।
এতিয়া এই এইফালে এ চি লগাই নিজৰ ঘৰ নিজৰ ৰুম খিনি থ ঠাণ্ডা অ বতাহ মানে শীতল কৰি থব আৰু পৰিবেশটো আৰু গৰম হয়।
আৰু গৰম হয় থাকে সেইটোৱে
আৰু আমিতো আগতে মানে ফ্ৰিজ এইবিলাক এইবিলাক নহলেতো নহয় ইয়াতে আগতে মই শুনিছিলো মোৰ আই তাই এনেকে কৈছিল যে মাটিৰ কল কলসিত পানী ৰাখিছিল তেওঁলোকে। আৰু ঠাণ্ডা থাকিছিল। সেই পানী এতিয়া এতিয়াতো দেখাই নাপাও।
মাটিৰ কলহত পানী নাৰাখে এতিয়া।
উম, উম। তাতে ৰাখিলে বোলে ঠাণ্ডা থাকে পানী।
কলহৰ পানী
গাঁৱত ৰাখে নে এতিয়া।
গাঁৱত এতিয়া আমাৰ ইমান সবৰে ঘৰে ঘৰে ফ্ৰীজ হলটো ত মাটিৰ কলহ এতিয়া ব্যৱহাৰ নহয় বাৰু।
উম বৰষুণতো দেখাই নাই।
অঁ বৰষুণ নিদিয়াই হ'ল প্ৰায়।
এনে ত এ আমাৰ ইয়াতে যে অ অ আমাৰ ইয়াতে অম্বু বাসি মেলা হয়। অম্বু বাসি সময়ত মানে আগতে এনে নিয়ম বুলি কৈছো যে যিমান দিন আৰম্ভ হৈছে মেলা তাকে মানি অলপ হলেও বৰষুণ হয়। আৰু যিদিনা মানে শেষ হব সিদিনাটো ভালকে বৰষুণ হয়। আৰু এই এইবাৰ চোৱা হোৱাই নাই বৰষুণ।
হোৱাই নাই বৰষুণ তাকে।
আজি অলপ ডাৱৰীয়া বতৰ আছিল। কিন্তু গৰমটো একে ডাৱৰীয়া বতৰ হলে গৰমটো অলপ কম থাকিব লাগে।
অঁ অঁ
বতৰ চেইম
চেমেই হয় তাকে
দিনে দিনে যেন বৰষুণৰ এই যে বাৰিষা কালতটো যে আছে আজিকালিতো বাৰিষা কালতো এনেকা আগৰ নিচিনা বাৰিষা মানে বৰষুণ নিদিয়ে একদম নিদিয়ে। আগতে কিমান ধুনীয়া মানে উম বাৰিষা দিলে আগতে কৃত্ৰিম বান হৈছিল যদিও মানে তথাপিও বৰষুণ ষুন দিছে। আজিকালি তো নিদিয়া হৈছে।
আৰু ঠাণ্ডাদিনো এতিয়া বহুত দেৰিকে আহে ঠাণ্ডা নপৰে প্ৰায়। আৰু ইমান সোনকালে যায়গৈ সেইটোৱে।
টো কমি গৈছে ঠাণ্ডাৰ সময় কমি গৈছে ইপিনে বাৰিষাৰ সময় কমি গৈছে। অকলে গৰমৰ সময়তো বাঢ়ি গৈ আছে।
উম সেইটোৱে তাকে
আৰু কি কৰিবা এতিয়া
আৰু এতিয়া মই অলপমান পঢ়া শুনা কৰিম চাগে অলপ টাইম তাৰপিছত তে সে ভাত খাম আৰু তাৰপিছত শুম আৰু
মোৰো একেই অলপ এতিয়া সামৰিম। অ লিখা শিকা সামৰি অলপ বনাম। তাৰপিছত খাই লৈ শুই থাকিম। উম
তাকে তোমালোকে এনেকে লেচন প্লেন বনাব লাগে নে পঢ়োৱাৰ আগত যে বনাই যে যায় কেনেকে পঢ়াবা পিছত সেইবোৰ বনাব লাগেনে?
নাই এনে মানে আমাক কিতাপটো দি দিয়ে। যেনে এটা কিতাপ দিয়া থাকে তাৰ পিছত তোমাৰ নিজা তুমি যদি লেচন প্লেন কৰি কৰাব ভাল পোৱা তেনেহলে এইটো নহলে তুমি যদি নিজে ডাৰেক ক্লাছত গৈ নিজৰ ভালকে মানে ছাত্ৰ ছাত্ৰীকে ভালকে বুজি পাব লাগে।
অ সেইটোৱে অ অ তাকে।
কিছুমানে লেচন প্লেন কৰি এক্দম প্ৰিপেয়াৰ কৰি যায়‌ কিছু মানে এনেই গুচি যায়। পঢ়াই ভাল ভালকে পঢ়ালেই হ'ল।
অ অ আচ্ছা আচ্ছা বুজি পাইছো। তাকেই
উ ঠিক অ ৰাখিছো দিয়া।
অহ।
ঠিক আছে।